হেল্ল'।
হেল্ল'।
অ', বাইদেউ নমস্কাৰ।
অ', বাইদেউ নমস্কাৰ, নমস্কাৰ। এই কি কৰি আছে?
এ এ বহি আছো বুজিছে, ভাতকেইটা খাই ললো। মানে অলপ বতাহ মাৰি আছে, আমাৰ ঘৰৰ আৰু এই দুইটা ঘৰৰ মাজতে বহি আছো, বতাহ মাৰি আছে তাতে কাৰেণ্টটো নাই, আজি আকৌ বতৰটোও ভাল যে।
অ', বত বতৰো ভাল, আজি বিচনী চিচনি দৰকাৰ নাই আৰু আজি ধুনীয়া অ', আজি ভাল লাগিছে, বহুতেই ভাল লাগিছে আজি বতৰটো। ৰ'দ, বৰষুণো নাই।
হয়, হয়।
অ'।
আপোনাৰ মাতটো, লাগেই যে অকমান
ভাত খাই বহিছো বুলি ক'লে নহ?
অ', হয়, হয়।
এ তেওঁ লাগিয়ে ধৰিছে কিয় বা এনেকুৱা হৈছে, মোৰতোত আকৌ ভালে গৈ আছে নেটৱৰ্কটো।
উম।
অ'।
হেল্ল'।
মই শুধ